হেল্ল'?
হেল্ল'?
হয়, নমস্কাৰ।
নমস্কাৰ।
কি কৰি আছে?
বৰ্তমান মই শুই আছো।
উম, খোৱা লোৱা হ'ল।
খোৱা লোৱা হোৱা নাই। খাবলৈ দেৰি হয়, বাৰটা বাজি যায়।
অ'।
মই ইমান জল্দি খাব নোৱাৰোঁ।
উম, উম।
হম। তোমাৰ হ'ল?
অঁ, মই খালোঁ।
বা!
ইমান জল্দি নে?
অ মই জল্ডিয়ে খানা খাওঁ মানে মোক সদায় লাগে মানে দছটা বজাত মোক খানা লাগে।
আচ্ছা যৰ পৰাই হওক মানে
অহ যেনেকেই হওক যৰ পৰা হওক লাগিবই মোক দছটা বজাত।
আচ্ছা, ভালেই। হেবিতটো ভাল।
অভ্যাস কৰিছো আৰু।
সেইটোৱে কৈছো, টাইম, টাইমৰ হেবিতটো ভাল। আমাৰটো টাইমিং নহয়।
উম।
যেতিয়া মন যায় তেতিয়া খাওঁ।
অহ।
ভোক আভোকৰ লগত কথা মই মানে যেতিয়া মন যায় তেতিয়াই খাম মানে।
উম উম সেইটো বেয়া বস্তু আকৌ মানে সময়ে সময়ে খালে ভাল টাইমে টাইমে খালে স্বাস্থ্যটো টোৰ কাৰণে মানে ভাল
অ সেইটো বাৰু হয়।
উম
কি দি খালা আজি?
আজি মই গাহৰিৰে ভাত খালো গাহৰি।
আহ, মোৰ ফেভাৰ বস্তুটো মনত পেলাই দিলা।
আপুনি
ভা
আ মায়ে কি আছিলে? বাঁহৰ গাজ যে খাই যে বহুত যে বেয়া স্মেল ওলাই সেইটো খাই ভাল পায়। এ যে কিছুমানে যে বাঁহৰ গাজ বুলি কয় যে খাই কিছুমানে, কিছুমানে মাংসত বনাই খায়, আচাৰো বনাই যে বুজি পাইছে ন?
অ বুজি পাইছো।
উম, সেইটো ভাল পাই ন আপুনি খায়?
নেপাম।
বহুত বেয়া যে স্মেল ওলাই।
নোৱাৰো মই স্মেল, কিবা যদি নাকত লাগি যায় মই খাবই নোৱাৰো।
উম।
মই সেইকাৰণে মাংস অংস বনালে মুখত মাক্স মাৰি লওঁ।
অহ।
মই স্মেল পালে আৰু খাব নোৱাৰো, যিমানেই টেষ্টি হওক যিমানে যি যি হওক বা স্মেলটো পাই যাও ন?
উম।
কি দি বনালা আজি গাহৰি?
আজি বিলাহী আলু তেনেকে বনাইছো বেঙেনা।
উম। চৰ্বিটো খাই ভাল পোৱা না বেছি কাঠটো খাই ভাল পোৱা?
খাচুৱোৱা মংস খাই ভাল পাওঁ মই চৰ্্বদিটো খাই বেয়া পাওঁ।
আহ ময়ো আগত খাইছিলো তেতিয়া চৰ্বিটো খাই কিনে বেয়া পাওঁ।
উম পঠোৱাটোৱে ভাল লাগে ন?
কাঠৰোক, এনে আমিতো এইটো বেছি মাংস খাই থাকো ন সেইকাৰণে মানে কাঠৰটোয়ে ভাল ল লে আৰু। মাটন পোৱা চিকেন পোৱা তাতো চৰ্বি নাই ন। উম। উম।
বেঙেনাৰে খাই পাইছে মাংস?
কি কৈছা?
বেঙেনা- বেঙেনাৰে খাই পাইছে মাংস চিকেন বনাই খাই পাইছে?
জি আ
অ আৰু কল ফুলৰে খাই পাইছে?
কলফুলৰদি মই মাংস খাই পোৱা নাই কলফুলৰদি মই এনে আলু দি কিনে কলফুল বনাই যে। আমাৰ বেংগলী ৰিচুৱেলছৰ এইটো, সেইটো বুলি কয় থঠুৰ বুলি কয়।
আহ।
থু বুলি কয়, সেইটো বনাই কিনে উম এইটোম এইটো কাটি কিনে সৰু সৰুক একদম খুচি খুচি কৰি কিনে কাটি কিনে নেম্বু অলপ চ চেপি দিব লাগে চেপি দি কিনে ধুই দিব লাগে ধই কিনে। আলু দি কিনে যেনেকে আপোন তুমি সেইটো বনোৱা চিৰা পলোৱা পোলাও বনোৱা ন আলু দি কিনে এনেকে বনাই। এনেকে বনাইন লাগে। অলপ ঘি দ দিব লাগে ঘি, ঘি বা বাটাৰ দি দিব লাগে।
হয়।
ফ্লেভাৰটোও মজা ওলাই চেণ্টোও মজা ওলাই।
বা সেইটোৰ লগত দালি পালেও হৈ যায় আৰু যিমানেই মাছ মাংস দিয়ক নালাগে।
আৰু আপুনি হেৰি খাই পাইছে পাপল তৰকাৰি?
কি কৰিছা? কি ক'ছ?
পাপৰৰ চব্জি খাই পাইছে পাপৰৰ গ়ী।
পাপৰৰ কাৰী?
অ' এইটোতো এইটোতো খাওঁেই। পাপোৰ দি কিনে প্ৰথমত পাপৰটো ভাজি ল'ব লাগে। পাপৰটো ভাজি কিনে মানে ফ্ৰাই কৰি ল'ব লাগে উঠাই কিনে তাৰ পিছত আঞ্জাটো বনাব লাগে। আঞ্জাটো এ তোমাৰ এ এ আলু আলু দি কিনে বনাই কিনে পিয়াজ দিব নালাগে, আ আলু দি কিনে পিয়াজ বনাই কিনে, যদি চয়াবিন দিয়ে চয়াবিন দিব পাৰা লগত, বা চয়াবিন এড নকৰিব পাৰা। ত সেইটো বনাই কিনে আঞ্জাটো বনাই কিনে লাষ্ট লষ্টত পাপৰ খিনি মানে ভাঙি ল'ব লাগে পিচ পিচ ভাঙি ল'ব লাগে। ভাংগি লৈ কিনে এইটো আঞ্জাত দি দিব লাগে।
উম।
অলপ টাইম ৰাখি কিনে যেতিয়া মানে খুলি যায় পাপৰকেইটা।
যেতিয়া হৈ যায় মই যোৱাকালি এইটো বনাইছিলো পাপৰ। পাপৰ যে আছে যে
উম।
পাপৰটো মানে, পেকেটটো খুলি কিনেচ কেঁচা পেপাৰত তমাৰ আলু আছে এইটো আছে তোমাৰ দালি আছে ন দালি?
অ'।
দালিটো পে'ষ্ট কৰি ল'ব লাগে পে'ষ্ট কৰি কিনে ভিতৰত সোমাই দিব লাগে।
খ উ সোমাই কিনে এই আমি যে ৰল খা ন ৰল। ৰল টাইপ সৰু সৰু ৰ'ল বনাব লাগে বনাই কিনে। এটো তেলত দি দিব লাগে তেলত। ফ্ৰাই কৰি কিনে যেনেকে ৰল টো উঠিল ন পুৰা ৰল হৈ ফ্ৰাই হৈ গ'ল ন। এইটো তাৰপিছত দুই পিচ তিনি পিচ কৰিব লাগে কৰি কিনে।
দুই পিচ তিনি পিচ কৰি কিনে এইটো উঠাই পিনে আঞ্জা বনাই কিনে লাষ্টত এইটো দি দিব লাগে আঞ্জাত। এইটোও হৈ যায় মানে ডাল ডাল পাপৰ এইটো কয় কাৰী কয়।
আচ্ছা ভাল লাগে চাগে খাই ন?
আহ। মই যোৱাকালি বনাইছিলোঁ এইটো।
বনাবতো চবে মন যায় খালি মানে কি এলাহ লাগে ন?
উম নহয় কালি কালি। মই পাহৰি গৈছিলো এইটো কেনেক বনাই তাৰ পিছত মাক ফোন কৰিলো মায়ে কৈ কৈ দিলে মই বনালো।
উম।
উম। চাওঁ দেওবাৰে ইলিচ মাছ আনিম চাগে এইটো ভাপত বনাম সৰিয় দি।
মই এক্সেলী এনেকে খাই পোৱা নাই।
উম। সেইটো বেংগলী মানুহে বেছি খাই তোমাৰ ভাপৰটো।
উম।
এইটো পাহৰি গলো এইটো দুটা বিলাহী দিব লাগে নেকি অলপ
ৰেচিপি এই যোনটো কৈছো যে ভাপত যে বনাই যে সৰিয়হৰ লগত বিলাহী দুটা কাটি কিনে পিচ পিচ কৰি দি দিব লাগে ওপৰত দি কিনে প্ৰেছাৰত দি দিব লাগে দুই তিন চিটি মাৰাৰ পিছতটো মানে বইল হৈ যায় ন ভিতৰতো মাছ বইল হৈ যায় ন সৰিয়হতটো লাগি থাকে সৰিয়হটো দি ভাত থাকে কিন্ত ভাপতকয় হোটেলত কলপাতত বনাই কিন্তু আমি প্ৰেছাৰত বনাব পাৰোঁ।
ভালেই লাগে বেয়া নালাগে।
ইলিছ মীছতো মই ফোৱা না
সটো বেংগলী মানুহৰ ফেভাৰেট মাছো
মছ
দামো বহুত ন তোমাৰ কেজি হিচাপত দামো বহুত হয় লোকেল কেইটা
অ, '
মই সেইদিন আনিছিলোঁ তোমাৰ এহেজাৰ বাৰশ টকা লৈছিলে কেজি
যাম বিি
লোকেলতটো লাম দাম আছে এনে তুমি এইটো পাবা তিনিশ চাৰিশ টকাটো পাবা
অ',।
তোমাৰ লোকেলটো নহয় এইটো চালানী মাছ বেপাৰীকেইটা লৈ আহে যে এইকেইটা মই তোমাৰ নাৰেংগীৰ পৰা আনিছোঁগৈ।
অ' নাৰেংগীত লোকেল মাছ পায় ন?
পাই সন্ধিয়া বজাৰত উঠে লোকেল মাছ
উম, মোৰ ৰ আহিব বাা
শিৱ বাবা আহি যাব চাবা তলত নামি কিনে
আহিলে ভালে পাম আহিব নালাগে মই ভগৱানক দেখা দিব নোৱাৰো।
কেলে?
ন
তোমাক দেখা দিব নালাগেন তোমাক চাব তুমি চাব নোৱাৰা
অ, ' মই নোৱাৰো চাব।
তুমি চাব নোৱাৰা ন